হেল্ল'! হেল্ল'! ভাত খালা?
অ' খালো।
কি দি খালা?
মাছ দি খালো।
মই হেৰি দি খালো। মই আলু, মই হেৰি শুকান মাছে আলুৱে বনাইছো। হেল্ল'!
অ' আ আমাৰো আমাৰ বনাবই। হেৰি বনাইছে এতিয়া, ৰাতিপুৱা সময়ত সেইকাৰণে সেয়া বনাই আছে।
এতিয়া কি কৰি আছা?
নাই এনে বাটৰ ফালে ওলাই আহিছো।
একো কাম নাই।
অহ', এতিয়া কি বনাই আছা? অহ',
ক'বাত গৈ আছা নেকি?
নাই এনে ওলাই আহিছো।
অ, কিবা-কিবি খালা নে নাই?
খালো। ভাত খালো। তাৰপিছত আকৌ এইয়া টিফিন বনালো।
অ'।
টিফিন দিলো চবজি বনাই।
ছোৱালীজনী গ'লে নাই কলেজত।
গ'ল কলেজত।
অ'।
ছোৱালীজনী গ'ল, ল'ৰাটো এতিয়া যাব ওলাইছে।
অ' পঢ়া-শুনা ভালেই।
ভালেই, ভালে চলি আছে।
অ'।
মইয়ো হোস্তেল থাকো এ'
ভালে, ভালে থাকিবা হোষ্টেলত, পঢ়া-শুনা ভালকে চলাবা।
উম'। সেইদিনাখনে চাচিহঁতৰ স্কুলত আহিলো কিবা পাতিছিলে, তাত কিবা কিবি বনাইছিল, হেৰি ৰঙালাও ভাজি, তিহঁহ বনাইছিল আৰু চালাড বনাইছিল। খাই ভাল লাগিছিল। আৰু থাকিও ভাল লগিছিল। অ'। কিবা কৰি আছা নেকি এতিয়া।
কাম একো কৰা নাই, এতিয়া ওলাই পেলাই মানে টিফিন-চিফিন ভৰাই দি কেনে এতিয়া এনেই এবাৰ ৰেস্ত লৈছো।
অ' ময়ো ইফালে অলপ ওলাই আহিছো খাই বৈ
অ' এনেই ৰেষ্ট লৈ আছো আৰু আকৌ পিছত কাম ওলাব, কাপোৰ ধুব লাগিব। কাপোৰ-কানি ধুই কেনে, তেতিয়া ধৰি লও এবাৰ বিচনাখনত বাগৰি দিম আৰু
গৰমটো খুব বাহিছে এতিয়া
তুমিয়ে নহ'লে কাম এটা কৰিবা।
হেল্ল'।
অ' হেল্ল'।
অহ।
তুমি -তুমি নহলে ঘৰত অ' ওলাই এবাৰ এনে বাটে- বাটে ফুৰি ফুৰা
অ বাটে বাটে ঘূৰিয়ে ফুৰিছো এতিয়া।
অ বাটে-বাটে ওলাই যোৱা আৰু। এ ক্লাছৰ সময় হব ক্লাছত গুচি যাবা।
উম। অ কিবা- কিবি আচাৰ বনাইছা নে নাই?
বনাইছো। আমৰ আচাৰ বনাইছো। তাৰপিছত বগৰী আচাৰ বনাইছো। অহ। আমৰ আচাৰ, বগৰী আচাৰ, এ পাঁচফোৰণ দিছো। মচলা দিছো। মচলা দি কেনে হেৰি তেলত দি পগাইছো। বনাই কেনে তাৰপিছতে টেমাত ভৰাই পেলাই থৈ দিছো। এতিয়া ৰ'দত দি থাকিম আৰু, তেতিয়া খাই থাকিব পাৰিম আৰু। তুমি বনোৱা নাই?
কেইদিনমানৰ পাছত ত। মই বনাইছো জলফাৰী।
অহ
তেলতে পগাই লৈছো প্ৰথমত।
আহ
পিতিকা কৰি লৈছো জলফাৰী পিটিকা কৰি তাক -তাৰপাছত- তাৰপিছত তেল চেল দিছো। পাঁচফোৰণ দিছো। জীয়া চীয়া দিছো। তাৰ পাছত দি দিছো আৰু। ৰদত উলিয়াই দি থৈ আহিছো আৰু এতিয়া।
শিকিব লাগিব আৰু। বেলেগ চাও, কিবা পাও যদি ধলাও আকৌ বেলেগ আচাৰো বনাই
অ'হ। আজি আমলখো আনিব দিছো। আমলখুটো বনাম বুলি ভাবিছো আৰু।
উম
আনি দিব কৈছি।
অকমান পিছত যাবগৈয়ে লাগিব আও হোষ্টেল।
উম।
হোষ্টেল থাকোঁ। তাতে বহুত কিবা-কিবি বস্তু দিয়ে। খাব কাৰণে। খিঁচুৰি দিয়ে। তাৰ পৰা আৰ কিবা হেৰি চালাড বনাই দিব। ই হেৰিয়েদি বনাই দিব আৰু। মটৰ এইবিলাক কিবা- কিবি দি পাচলি দি বনাই দিব। খাই ভাল লাগে। আৰু হোচ টাল থাকিও ভাল লাগে। ছোৱালী বিলাকৰ লগত।
আমি ঘৰত থাকিয়ে ধৰ ল' কাম কৰি থাকোতে টাইমতটো ধৰ ল' শৰ্ট হৈ যায়গৈ।
অ' তাতে আমাক ক্লাছ কৰি থাকে ন, সেইটো কাৰণে টাইমতটো পটকে যায় গৈ আৰু।
উম, মোৰ সেইয়াই মই এতিয়া ছোৱালীক ওলাই দিব লাগে, ল'ৰাক ওলাব লাগে, ল'ৰা স্কুল যায় ছোৱালী কলেজ যায়। সেইবোৰ কৰি থাকোতে মোৰ টাইমতটো শ্বৰ্ট হৈ যায়গৈ, আকৌ ঘৰত টিফিন বনাব লাগে। টিফিন বনাই দিব লাগে দি কেনে আ তাত ভৰাই দি আকৌ টিফিনত ভৰাই চবজি ভৰাও, ভাত ভৰাও।
অ' অ'। আমাৰ বাৰটা মান বজাত, উম আমাৰ বাৰ কেইটামান বজাত লেজাৰ দিয়ে। লেজাৰ দিয়ক লি লেজাৰ পাছত খাব দিয়ে, খাব দিয়াৰ পাছত আকৌ ক্লাছ কৰে।
উম।
ত ক্লাছে কৰি থাকে আৰু মানে এনিটাইম ক্লাছ খালি ক্লাছ, বাৰতাপা এটালৈ কিলা আৰু লেজাৰ বেল্ট দিব।
উম।
পোৱা সেইখিনি টাইম আকৌ ক্লাছ।
এতিয়া তুমি তুমি ধৰ ল ভাত চাত খালা আৰু।
উম। খালোঁ। খালা
মই ৰাতিপুৱা হেৰি দি খালো, এই এই বিস্কুটে দি খালোঁ। তুমি কিহেদি খালা?
মই হেৰি আনিছিল নিমকি আনিছিলে, তাৰ পৰা হেয়াকে খালো।
উম উ, মই বিস্কুট দিয়ে খালো এতিয়া ভাত খাম আৰু অলপ পিছত।
অ'।
ভাত খাই তাই, পেলাই তেতিয়াবোৰ কাম কৰিব লাগিব।
অ'। মোৰো কাপোৰ কেইটামান আছে, ভিজাই থৈ আহিছো আৰু ধুই দিমগৈ।
উম, মই তিয়াই থৈ দিছো কাপোৰ। কাপোৰ কানি তিয়াই পেলাই ধুই পপেলে তেতিয়া গা পা ধুই কেনে তেতিয়া থ অলপ ৰেষ্টত বহিম আৰু।
অ'।
আকৌ ঘৰত মা আছে, মাক যতন ধৰিব লাগিব। মাক যতন ধৰি মাইক খোৱা আহাৰ দিব লাগিব, খোৱা আহাৰ দি কেনে তেতিয়াহে ধৰি লওক পাৰিম আৰু মই এইখিনি কৰিবৰ কাৰণে।
অ'।
পোহা মানুহ যদি আৰু য'ত তন ধৰিবই লাগিব।
অ' ঘৰতে থাকে যেতিয়া।
ঘৰতে থাকে।
ঘৰতে থাকিলেতো যতন দিব
অ' যতন দি দিলেহে আকৌ পিছলৈ হব, যতন নতন দি কেনে ধৰ, পিছত যি কাম আছে কৰি থাকি
অ' স্কুল এনে কেটা বজাত ছুটি দিয়ে?
স্কুল দুটা বজাত ছুটি দিয়ে।
অ' আমাৰ আকৌ চাৰে তিনটামান বজাত ছুটি হয়। তাৰপা আকৌ ৰাতি
লৰা দুটা বজাত ছু্টি হয়।
অ'।
তিনটা চাৰে তিনটা তেনেকুৱা হৈ যায়।
লৰা বয়স কিমান, সৰু নে ডাঙৰ?
ডাঙৰ নহয় এইবাৰ ক্লাছ ফাইভত উঠিছে।
অ'। ভালকে পঢ়িব দিবা আৰু মন দি, অ'। আহ। পঢ়া শুনা ভালে এনে।
আহ ভালে চলিছে।
উম। টিশন এটা ধৰি দিবা তে আৰু ভাল হৈ যাব।
অ' দিব লাগিব এই ক্লাছ ছিক্সত উঠিলে দিম আৰু।
আহ। এতিয়া আকৌ বহুত শাসন হৈছে নহ স্কুল স্কুলত।
হৈছে হৈছে। ছোৱালীও শাসন ল'ৰাও শাসন ছোৱালীক নাচত নাম লগাই দিছো।
অ' ভালে কৰিছা দে।
ক্লাছত গৈ আছে প্ৰেক্টিকেল কৰিব লাগিব
অ'।
সেইটো কাৰণে ধৰি ল ছোৱালী নাম লগাই দিয়াৰ পিছত আৰু ছোৱালী ৰক্ষা নাই আৰু, ছোৱালীয়ে এতিয়া কামকা কৰি থাকক আৰু। তাই কাম তাই ব্যৱহাৰ তাই চলাই থাকক।
দূৰ আছে ন বহুত?
দূৰ আছে দূৰ আছে, এই ৰহা বুলি যে কয় ৰহাত দিছো।
অ'। দুপৰীয়া খাব কি বনাই আছা?
মই দুপৰীয়া খাবলৈ হেৰি বনাইছো আলু ভাজিছো দালি বনাইছো তাৰপিছত আচাৰ আছে। চালাদ, চালাদ। বনাম।
অঁ।
তেনেকে চলাই দিম আৰু।
অ আমাৰ দুপৰীয়ালৈ হেৰি কচু বনাব।
উম।
কচু আৰু শুকান মাছে তাৰ পৰা বিলাহীয়ে এনেকে কিবা কিবি বনাব আৰু দালি চালি আলু।
উম।
অঁ, এনেকেই বনাব দুপৰীয়ালে। উম। ক'ত আছা এতিয়া?
এ এনেই, এই আমাৰ ঘৰৰ কিনাৰতে এখন ফিল্ড আছে বল খেলৰ। ফিল খলতে এনেই ঘূৰি ফুৰিছো।
অঁ।
বৰষুণ ধৰিছে সেইটো কাৰণে অলপ চাই লওঁ বোলো কি হয়।
সেইদিনা খেল হৈছিলে হ'বলা না পথাৰত?
অ হৈছিলে।
টিকেট কাটিছিলে না?
অ টিকেট কাটিছিলোঁ লতাৰী লগাইছিলে।
অঁ।
তে এতিয়া ধৰি লও লটাৰী হোৱা নাই। মানে ফাংচন পাতি থৈ দিলে। ছোৱালী বোৰে নাছিলে গান -গালে, অঁ, প্ৰাইজ ভগাই প্ৰাইজ ভগাই দিলে। এইবোৰ কৰিলে আৰু, চালো আৰু। তুমি আহিছিলা নে নাই?
মই অহা নাই।
অ আমি ঘৰৰ লগতে যে সেইটো কাৰণে চালো আৰু।
অ হ'ব দে অকমান পাছত মাৰি আছো।
উম।